হেল্ল'
হেল্লো', অ শুনিছো কোৱা?
অ, শুনিছোঁ কোৱা? মই শুই আছোঁ।
কি কৰিছা অ'
তুমি।
খোৱা বোৱা কৰা হলনে? এনেই আছো।
খোৱা বোৱা কৰা চাহ খালোঁ বহুতবাৰ। বহুত বাৰ চাহ খালো বোলোঁ।
উম, তোমালে কালি মই ভাত দিছিলে এতিয়া মই ৰাতিপুৱা ভাত খালোৱে এতিয়া মই নাখালোৱে।
অ',
ত মানে ৰহৰ ডালি। এ লগতে বেঙেনা -বেঙেনাওঁ মই নাখাওঁ ৰহৰ দালিও মই নাখাওঁ অ, আৰু ৰহ দাইলটো মই গোন্ধ পাওঁ।
অ, একেই ভাইটিয়েও পায় আমাৰ।
উম, তেওঁ আহি মোক কৈছিলে।
ময়ও আগতে বেয়া পাওঁ মই কেতিয়া খাব লৈছিলো জানা হেৰি এ কিবা- কিবা ধৰণৰ এতিয়াও পাওঁ বাৰু সেইটো গোন্ধ কিন্তু উপায় নাই। কেনে খাও আৰু এই কৌস্তবৰ বাৰ্থডে আছিলে।
উম,
তাৰপিছত খুৰীয়ে বনাইছিলে হেৰি দি পেলাই। নৰসিংহ পাত দি আদা নহৰু দি তেল মাৰিছিলে মানে এনেই ত'আমাৰ দালি বিলাক পিয়াজ দি তেল মাৰে পিয়াজ ন' পিয়াজ বা জলকীয়া দি।
খুৰীয়ে মানে পিয়াজ দি জলকীয়া চলকীয়া দি আকৌ আদা, নহৰু দি নৰসিংহ পাত দি পেলাই বনাইছিলে। বহুত ধুনীয়া লাগিছিলে খাই সেই তেতিয়াৰ পৰাহে মই ৰহৰ দালি খাবলৈ লৈছোঁ।
আমাৰ ঘৰৰ অকল দেউতাই খায় আমাৰ মায়েও নাখায়।
আমাৰ এইবিলাক চবতকে বেছি চবৰে ঘৰতে চলে মচুৰ দালি। চবে খাই।
আমাৰ ঘৰত মগু দালিও চলে হা। মগু দালি চলিল আাৰু মচু -মচুৰ দালিও চলে।
আমাৰ মগু দালি নচলেই আমাৰ বুটৰ দালি এ আমাৰ মানে কি হয় বুটৰ দালি ধুনুুৱে মই ভাল পাওঁ মায়ো ভাল পায় আৰু ৰুটি সতি মেইনকে আমি খাওঁ।
উম,
অ, ভাইটি হয় হজম নহয়। সি মানে এনেকুৱা এতিয়া ৰুটি বনালে আমাৰতো নৰ্মেল দালি এটা হ'লে হৈ যায় ন' তাৰ মানে নহ'ব। সুদা দালি সৈতে সি আৰু এনেকুৱা দালিৰ সৈতে সি খাব নোৱাৰে ভাজি লাগিব তাক।
সি এনেও বেয়া পায় এতিয়া সি নথকাতহে সেইকেইদিন মাক কৈছো মিক্স কৰি বনা। অ, সদায় মচুৰ দালি খাই -খাই আমনি লাগে আও মগু দালি আমাৰ ঘৰত নচলে।
মগু দালিটো চলে হা।
উম,
কিন্ত আমাৰ উম, ৰহৰ দালিটো নচলে আমাৰ অ, দেউতাই এনেই মাজে- মাজে খাবলে উৎপাত লগাই হা। তেতিয়া আনি মায়ে বেলেগে আমাৰ বহুত অকমানি কেৰাহী এটা আছে।
উম।
অ বহুত সৰু কোকাৰ এটাও আছে।
উম। আমাৰও অকমানি কোকাৰ এটা আছে।
উম, হু সেই তাতে মায়ে অকমান বনাই মেলি অকল দেউতাকে খুৱাই।
এ মানে দেউতাৰচ চাগে আমনি লাগে একেটাকে খাই- খাই এ মচুৰ দালি আকৌ আমনিও লাগেগে লাষ্ট। তাত খাওঁতে -খাওঁতে।
উম, আৰু অ বায়ো নাখাই হবলা আৰু অ বায়ো নাখায় ৰহ দালি মায়ো নাখায় ময়ো নাখওঁ আমি তিনজনীয়ে নখাওঁ। তাৰ মানে এতিয়া ইয়াত খাবলো ক।
আমাৰ ঘৰত একেবাৰে কম চলা ফিৰা এই ৰহৰ দালি আৰু মগু দালি।
আমাৰ ঘৰত মাটিমাহো নচলে।
আমাৰও নচলে মানে আমাৰ ভাল পাওঁ। ধুনোৱে মই ভাইটিয়েটো খাই বেয়া নাপায় মানে কিন্তু ভিনদেউয়েম মায়ে মানে মায়ে ভাল পাইছিলে কিন্তু মাৰ বেমাৰ বিলাকৰ কাৰণে খাব নোৱাৰা হ'ল যে। তেতিয়া পা আমিও নোখোৱা হলোঁ।
আও ইহঁত ইয়াত দিয়ে নহয়।
অ।
ইয়াত দিয়া দিনাখন মই সেই দালিয়ে নাখাওঁ। যদি ভা কিবা বেলেগ ভাজি দি থাকে তেনেহলে খাওঁ নহবাটো ভাতেই নাখাওঁ মই।
উম।
মাজে মাজে দিয়া হা।
অ মাছৰ বেঙেনা মাছ।
উম আমাৰ হ'লেও নচলে, আমাৰ মোৰ এলাৰজি আছে।
অ।
বাৰু বাৰ খালে ডিঙি খজুৱাই।
অ।
বেঙেনা খালে, দেউতাৰ অলপ ভৰি প্ৰব্লেম আছে সেইকাৰণে বেঙেনা খাব নোৱাৰে স্কিনৰ প্ৰব্লেম থকা কাৰণে আৰু মাই খাব নোৱাৰে, মাৰ কাহ আছে কাহত বেঙেনা খালে বেয়া।
আমাৰ মা বাদেই কাৰো প্ৰব্লেম নাই কিন্তু মায়ে নেখাই কাৰণে আমাৰ খোৱা নহয়।
বেঙেনাটো বহুত কাৰণে বেয়া জানা।
অহ। অ বেঙেনাটো হয়ে খৈ আৰু দেখাতে বস্তুতটো কিবা বিষ গুটিৰ নিচিনা লাগে মই মাক তাকে কওঁ। সেইদিনাখন জেঠাই হঁতৰ ঘৰৰ পৰা দিছে বগা, বগা বগা বেঙেনা কেইটা মইতো পত- প্ৰথমবাৰ দেখিছো আৰু গোল গোল দিমৰ নিচিনা অকল ঠাইডালত মানে গম পাইছো যে বেঙেনা। তাৰ ভিতৰতো কাটিছো এই তোমাৰ কিবা মানে ভিতৰল বেঙেনাৰ নিচিনাই কিন্তু দেখাতে কিবা লাগে মানে বেঙেনাৰ ভিতৰত। মোৰ মাক কৈছে দেখিবলৈ বিহ গুটিৰ নিচিনাই কিয় বোলোঁ।
মই বেঙেনা এনে এনেকে তেনেকে ভাল নাপাওঁ কিন্তু এই এনেকে বৰ নিচিনাকে বনালে একদম মজা লাগে। ভাল পাওঁ কিন্তু কে বেচনত দুবাৰ বনালে ভাল লাগে।
অ অ আগতে যে মই তেই ইমান জনা নাছিলো ন বেঙেনা খাই মোৰ এলাৰ্জীৰ আছে বুলি, বেঙেনা মই নাখাওঁ হা কিন্তু তাৰ ওপৰত যে থাকে যে বেচনটো যে মই মানে এৰোৱাই খাই দিওঁ।
উম
মা হতে গম নোপোৱাকে
উম
তা পিছত তোৰ মোৰ গুটিতেই ফুলি যায়।
উম তুমি যে গম পালা বস্তুটোৰ কাৰণে কোনটো বস্তুৰ কাৰণে হয়
উম। মোৰ ভেন্দিকাও আছে
ভেন্দি মইয়ো বেয়া পাওঁ।
ভেন্দি, বেঙেনা, খাছী মাংস লগতে ধূলিৰ পাওঁ আছে বেছি ধূলি লাগিলে হয়।
এলাৰ্জি আ এলাৰ্জি আৰু ধূলিৰ লগত সম্পৰ্ক বানন্ধিব এইটো কথা হ
আও যে ফাকুৱা
হা
ফাকুৱা ফাকুৱা
ফাক ফাকুৱা পাওঁ এলাৰ্জি আছে।
ফাকুৱা অ ফাকুৱা লগাব নালাগে।
আমাৰ ধুনুবাও আছিলে আগতে এই আছিল চাগে তাইকে
আগতে খেলা হয় হা সৰুতে ত নামানো ন তাৰপিছত গোটেই ফুলি চুলি যাই তাৰপাছত এতিয়া তেতিয়াবা জনা হ'লো
উম
কেতিয়া পৰা নাই মই ফাকুৱাত ৰুমৰ পাই নোলাওঁ।
উম মই আকৌ মনৰ লগত কথা মন গলে মই খেলো মন নগলে নেখেলো মানে। একো নাই কিন্তু সেইটোৱে চববাই মন নাযায় খেলিবলে।
মই ঘৰত থাকোতে মানে হেৰি কৰো। ননে গালত এবাৰ লগাব দিওঁ হা।
উম।
অকমান হলে হওক বুলি কিন্তু মানে দাইৰেক পুৰা। ডাঙৰ হ পিছত মানে তাকে পুৰা পুৰা গোটেই দৰা নাহানো আও কিন্তু ইয়ালে আহা পাছত মই একদম বতদিছো
এ যিবিলাক বস্তু বেয়া বুলি জানে সেইবিলাক কৰিবানো কি মানে জানি বুজি আকৌ নিজৰ অশান্তি কি অ সেইটোৱে এনেই নিজৰহে অশান্তি জানি বুজি কৰি লোৱাৰ পিছত এসোপা
সেইটোতো
উম হেৰি মোৰ ফুল বনালে নে?
কল কেইটান বনাই আছে বোলে কিন্তু যে হেৰিটো নহব জানানে।
স্পাইডাৰমেন টো
ইস্পায়দায় মেন্তো আমাৰ পৰীক্ষা আগুৱাই দিলে। ইনি এটাই হব বুলি কৈছিলে হা পৰীক্ষা আমাৰ বিশ তাৰিখে আছিলে। হ'ব তাই কৈছিলে মানে এটাই বনাই দিব পাৰিম বুলি কৈছিলে নগলো।
মজ মজলে বহুল ভাল পায়
উম কাল কালি আমাৰ কৈছে পৰীক্ষা আগবাঢ়িছে।
কে তাৰিখ পৰা পৰীক্ষা।
পোন্ধৰ তাৰিখৰ পৰা সেইকাৰণে টাই মোলে মেচেজ দিছে। দিয়া যদি বেয়া নাপাবা এইটো বনাই দিব নোৱাৰো।
পিছত বনাই ল'ম পৰীক্ষা আজৰি হলতে।
অ সেইতোয়ে তামেনে পিছত। মই কেতিয়া ঘৰলৈ যোৱা হয় বা তাৰপিছত।
উম,
তাৰপিছত অ পূজাৰি নিদা হব তোমালে।
অ তুমি এনেও যেতিয়া আহিবা তেতিয়াই আনিবা।
নাই নাই পূজাত বন্ধ দিব নহয়।
অ তেতিয়া লৈ আহিলে হল।
কেইটা পৰিক্ষা আছে তেতিয়ালকে দি দিম দিয়া।
মাছ স্পাইডাৰ মেন ক'ব নোৱাৰা হৈ যাবা দেখি।
অহ,
হু হু।
দেবাংগ য়েও বহুত ভাল পায় হ'বলা ন মই এনেকে যে ক'লো। দেবাংগ ও ভাল পাই হবলা ন।
ভাল পায়।
মই এবাৰ গলে তোমালোকৰ নালাগে বুলি কলে হা।
উম।
তাৰপিছত কৈছে দিয়া দিয়া তাৰপিছত মই হে
ৰা গ।
তিনটাই ডি ব তিনি টাই দিছিলো হা। কম এতিয়া মই ফোন কৰিছিলো তালে। মোক কৈছে তুমি ভণ্টি ৰ লগত কথা পতাচোন বুলি কৈ ফনটো কাটি দিলে।
নাই মই কম ৰবা এতিয়াও।
অহ। মই বাও এনেও তোমালোকৰৰ আৰু কি হৈছে জানানে তুমি।
উম।
আমাৰ মোবাইল লৈছে পুৰজৰপৰা। অ, সেইকাৰণে আৰুতো সেইখনতে কাম পোৱা নিচিনা হয়। তোমাৰো সেই কন তাইমতে হয় নাই কোৱা। সেই কাৰণ অ তুমি চাৰিটা বজাত তুমি ফ্ৰী আছা।
যেতিয়াই তেতিয়াই ফ্ৰী আছো এইকেইদিন।
অ গৈ পেলাই অ হব দিয়া। অ হব।
হ'ব বোলো।